হেল্ল'
হেল্ল'
অ ভালে আছা
অ ভালে আছো দেই আপ আপোনাৰ ভাল নে বাৰু
অ মোৰ ভালে আছো অ অহ, এয়া-
মই ভাবিয়ে আছিলো আপোনালে ফো চবৰে ভাল। মই ভাবি আছিলো আপোনালৈ ফোন কৰিম কৰিম কে, আপুনিয়ে মাৰিলে ফোনটো দেই।
অহ অ হয় পাই, অহ। কি কৰি আছিলা?
মই এই ৰাতি অহাৰ বাবে যোগান ধৰি আছিলোঁ এতিয়া। মানে ভাতি চবেই খাবলে- উম ইচ ৰাম, মানে টাইম হৈ সময় হৈছে যে, সেইটো কাৰণে বোলোঁ এপত এপতকে বনাই লওঁ।
অ, হয় হয়, অ।
আপুনি বনোৱা-মেলা কৰিলে?
অ, মই কৰিলোঁ, অ। এই বনোৱা-মেলা কৰিলো মানে আমাৰ ল'ৰা দুটাই খালেই। ৰাতি আহাৰটো আমি অকনমান সোনকালে খাওঁ। হয়, না মই নাই খোৱা ল'ৰা দুটাকে খাবলৈ দিলোঁ। তাৰ পিছতে, অহ এওঁ অফিচৰ- ও‌ অহাৰ পাছতহে মানে আমি, হেৰি কৰিম আৰু। খাম আৰু।
কে খায় ন?
অ অ অ, সেয়া। তাৰ পাছতে হেৰি, অহ কি কয়, এ কি ৰান্ধিছা আজি?
আজি প্ৰথমতে দাইল পাতিছোঁ এতিয়া, আৰু মানে দাইল ৰান্ধিছোঁ- আৰু লগতে ভাত বনাম- আৰু মাছ আৰু আপোনাৰ জাতিলাও এনেকে বিলাহী-আলুৰ লগত বনাম বুলি ভাবিছোঁ আৰু। আপোনালোকৰ কি ৰান্ধিলে এতিয়া?
একদম আমিও আজি সেই মাছৰ আঞ্জাই কৰি ৰান্ধিলো ফুলকবি মাছৰ আঞ্জা তাৰপিছতে গোঁতি আলু অলপ ভাজিলো পদিনা চাটনি ভাত সিমানেই আজি ৰাতি হাজত
আমাৰ আপোনাৰো মোৰ ধুনীয়াকে মিলি গৈছে আৰু মাছ মাছ ন
হয় হয় অ সেয়া উম উ তাৰপিছতে আৰু হেৰি ছোৱালীজনী বাঃ কি তাই কোন ক্লাছত এইবাৰ
অ ছোৱালীজনী ক্লাছ এইটত পালেগে
অঁ হয় নেকি অঁ অঁ
হয়ছে পাই হয় হয় লষ্ট চোৱালিবোৰ বৰ জল্দি ডাঙৰ হয় অ
আপোনাৰ ল'ৰা ছোৱালী দুটা উ কি পঢ়ি আছে বাৰু এতিয়া
এ ডাঙৰটো এবাৰ হায়াৰ চছেকেণ্ডৰী দিছে ফাইনেল আৰু ত সৰুটো ক্লাছ এইটত পঢ়িছে
অ অ ঠিকে ঠিকে বহুত সোনকালে ডাঙৰ হল হল্ দেই
সঁচাকৈ অ অ
আপোনালোকৰ ঘৰলে আকৌ বহুত দিনতে যোৱা নহয়।
হয় প্ৰায় আজি তোমাৰ তিনি চাৰি মাহতকৈ বেছিয়ে হৈ গ'ল ন
হয় হয় তিনি মাৰি তিনি চাৰি মাহ বেছি এ হ'ল হল
হয় অ'
এই এদিন যে আপোনালোকৰ ঘৰলৈ গৈছিলো এ মাংস আঞ্জা বনাইছিলে যে আপুনি ইমান ধুনীয়া লাগিছিলে খাই আমাৰ ছোৱালীজনীয়ে আপোনাৰ কথা কৈয়ে থাকে মাংসৰ আঞ্জাকন ইমান ধুনীয়া বনাইছিলে আপুনি
অ হয় নেকি অ অ অ সেয়া আহিবা আকৌ
মানে আপুনি কেনেকে বনাইছিলে সেই মাছৰ মা মাংসৰ আঞ্জা কন
সেই মাছৰ অ মাংস কথা কৈছা ন মাংস আঞ্জা কন সেয়া হেৰি আছিলে সেইটো আচলতে তোমাৰ এই উম কি কয় প অ তোমাৰ বইল মুৰ্গী আছিলে আচলতে এ অ অ হয় হয় মই হেৰি ম মাংসখিনি মানে কি ভালকে ধুই পিনি অলপ আদা নহৰু তা পিছতে অ হেৰি নিমখ আৰু অলপ জলকীয়া গুৰি তোমাৰ হেৰি আৰু কি দিছিলো বাৰু হালধি অ সেইখিনি দি পিনি ভালকৈ অ অ ধুনীয়াকে দি সানি পিনি মানে প্ৰায় আধা ঘন্টা মান মানে ৰাখি থৈ দিছিলো তাৰ পাছত সেয়া তেল খিনি মানে গৰম কৰি তাৰ পাছতে অকমান গোটা ইল ইলাচি দুটামান লং দুটামান জালুক দুটামান ডালচেনী এটুকুৰা মান আৰু এই গোট কালজিৰা যে অ সেই কিনি অ সেইখিনি একেলগে তেলত অলপ দি মানে সেয়া মানে গৰম হ লে দিওঁ আৰু সেইখিনি তাৰপাছতে তেজ হয় হয় তাৰপিছতে তোমাৰ সেই হেৰি দিছিলো তেজপাত দুখিলামান দিছিলো আৰু শুকান জলকীয়াও দুটামান দি দিছিলো তাতে দিয়াৰ পাছতে হয় অ তাৰ পাছতে তোমাৰ পিয়য়াজটো একদম সৰু সৰুকে মানে কুটি লৈছিলো সৰু সৰুকে কুটি সেই পিয়াজ কুটা খিনি তাত ভাজি লৈছিলো তেল খিনিতে ভাজি কিমান তোমাৰবাৰ প্ৰায় ৰঙচুৱা হৈছে আ তিমান খিনি লৈকে কে ভাজি তাৰপিছতে আৰু এ তাৰ মানে মজলীয়া আকাৰ পিয়াজ এটা আৰু বাতি লৈছিলো
বাতি লৈছিলে অ বাতি ললে সোৱাদ হয়
অ সেই পিয়াজ কটা খিনি যেতিয়া ভাজি তোমাৰ প্ৰায় উ-
অ পিয়াজ বতাহ খিনি দিছিলে আৰু আপুনি যে ধুনীয়াকে সানি মেলি থৈ দিলে তেতিয়া মানে বস্তু খিনি ধুনীয়াকে ভিতৰত সোমাই যায় হয় নাই? আৰু বনাই খাই তেতিয়া বহুত সোৱাদ হয় খাবলে কাৰণে
অ মাংসৰ ভিতৰলৈকে মানে কি মচলাটো সোমাই যায় যে অ এৰা খাবলৈ মানে বেছি ভাল হয় হয় সেইটো কাৰণে আচলতে অলপ মুঠি থৈ দিব লাগে অ
হয় সেইকাৰণে আমাৰ তাই মানে আপোনালোকৰ ঘৰত সেই খাই ভাল পালে, কাৰণ আমিতো বনালে মানে লগালগ বনাই দিও ফু আপুনি ধুনীয়াকে মঠি মানে সানি মেলি থৈ দিলে যে।
অ', পাছত বনালে ন, কেতিয়াবা আপুনি বনালে এনেকে মানে সেই মঠি থৈ দিবচোন খাবলৈ খু- খুব ভাল হয়।
অ' ঠিকে ঠিক থিকে কৈছে, মও আপোনাৰ নিচিনাকে এইবাৰ বনাই চাব লাগি-
অ', অ তাৰপিছতে সেই পিয়াজ পতা সেই যে, দিলো যে মই দা আ, সেইখিনি তোমাৰ ৰঙচুৱা তাকে মানে, ভজা পাছতেই নহয় বিলাহী দুটামান। অ মই সেই তোমাৰ বাতি ল'লো মানে। বিলাহী কুটি দিয়া নাছিলো আচলতে, বিলাহী গি তে সেই পিহনাত পিহি আচলতে অলপ মানে, সেই আৰু তোমাৰ বতা নিচিনা হৈছে যে পিহনাত পি
অ'অ'অ' ধুনীয়া মানে মিহি হৈ যায় ন?
সেই আৰু সেই এ হেৰি বিলাহী দুটামান মানে পিহনাত পিহোতেই সেইখিনি মানে দিলো ন, তেলত দিলো। তাই ৰঙচুৱা হোৱাৰ পিছত মানে সেইখিনি দি দিলো লগতে মই, তা লগতে মই কেচ থা জলকীয়া দুটামানো কাটি দিছিলে, তেতিয়া কি কি হয়, বিলাহীৰ লগত কেঁচা জলকীয়াটো দি দিলে মানে। এ অ গুণ টো অ' বেছি ভাল হয় মানে। আ তাৰ পাছত অ'। আ তাৰ পাছতে আকৌ সেয়া, সেইখিনি যেতিয়া অকমান ভজা পিছত মানে প্ৰায় ৰঙচুৱা নিচিনা মানে ৰো হোৱা নাই আৰু মানে ৰঙচোৱা। হওঁ হওঁ অৱস্থাতে। এয়া, হেৰি দি দিলো হালধি পাউদাৰ। জীৰা পাউদাৰ, ধনিয়া পাউদাৰ আৰু অকমান মানে গৰম - মছলা, পাউদাৰ দি, ভা, ভালকৈ ম তাতে মই নিমখো অলপ দি দিছিলো, মানে মাংসত মই বেলেগকে আকৌ সেই হাৰ মুঠি থোৱা মাংসখিনিতো অলপ নিমখ দিলোয়েই সেইটো কাৰণে অ তাৰপিছতে ইয়াত দিছে সেইটো কাৰণে নিমখটো দিওঁতে অলপ সাৱধান হ'ব হ'ব লাগে কাৰণ আগতে আমি মাংসটো সেই মুঠি থনটো যে নিমখ দিওঁ অ বেছি নিমখ দিলে চোকা হৈ যাবতো নিমখটো বেছি হৈ যাব অ চাই মেলি ইয়াতো সেই নিম নিমখ দিলো নিমখ দি তাৰপাছতে মানে কি হ'ল সেইখিনি ভাজি যেতিয়া ৰঙচুৱা নিচিনা হয় ন তাতে মই অকণমান পানী দি পিনি সিজিবলৈ দিলো আ অ মানে মছলাটো বেছি ভালদৰে সিজিবলে দিছে
সিজিবলে অ ঠিকেই কৈছে তেতিয়া মানে খাবলৈও ভাল হয় আৰু মছলাটো ধুনীয়াকে ভিতৰত সোমাই যায়
অ উ অ অ তাৰ মানে কি মছলাটো অলপ বেছি ভালদৰে ভাজি লিলে মানে কি হ'ল সেই অ আঞ্জাখন বেছি হেৰি হৈ যায় তৰকাৰ মানে সোৱাদ লগা হয় তাৰ পিছতে সেইখিনি যেতিয়া মানে সেয়া হ ভাজ আজি যেতিয়া তেলটো অকমান ওপৰলে ওলাই আহে মানে সেই তেতিয়াই সেই মাংস খিনি মুঠি থোৱা মাংস খিনি তাতে মই দি দিলো দি তাৰপিছতে মানে আপুনি যদি আলু খাব বিচাৰে বিচাৰে আলু দিব বিচাৰে মানে আলু কাটি দিব পাৰে টুকুৰা টুক কুকুৰাকে অ
যাৰ যিটো মন আৰু ধুনীয়াকে দি লওঁ পাৰে আলু নহ'লেও নিদু বুলিলেও চাগে বেয়া নহয়
অ নহয় নহয় অ বহুতে একো মাংস মানে আলু দিলে ভাল ৰাই যে আল আলু টুকুৰা খাই ভাল পায় অ মই মানে কি হ'ল আলুটো দেৰি কি নিপু কাৰণ ব্ৰইলাৰ মাংসতো সিজোতে বেছি সময় নালাগেতো আৰু বিশ এদিন মানৰ ভিতৰতে হৈয়ে যায় অ সেইটো কাৰণে আলু সেই টুকুৰা ডাঙৰ ডাঙৰ কাটি মানে এই মাংসই আলুৱে একেলগে দি ভাজো তাৰপিছতে সেইখিনি, অ! সেইখিনি আৰু ভালকে ভাজি, ভাজি আৰু মানে যেতিয়া মাংস খিনি সিজো, সিজে আৰু প্ৰায় মানে তেতিয়া আপুনি, আন্দাজমতে এ! আপুনি যিমান আপুনি, তৰকাৰীটো কিমান পানী ৰাখিব বিচাৰে, সেই অনুযায়ী মানে আপুনি পানী দিব পাৰে। পানী দি আৰু তাৰ পিছতে ভালকৈ উতল আহিবলৈ দিব আৰু অলপ দেৰি, মাংসও সিজে হৈয়ে যায়, অ! তাৰপিছত, অলপ দেৰি ঢা ঢাকি থৈ দিব, মানে লগে, লগে আপুনি মানে পৰিৱেশন নকৰিব অলপ ঢাকি থৈ দিবচোন। তেতিয়া, কি হয় মানে সেই জোল টো অলপ মানে হে হৈ যায় দাতঁ হৈ যা হয় হয় তেতিয়া খাবলৈ আৰু সোৱাদ লগা হয়
হয় সেই সেইটো কাৰণে আপোনালোক ত খাই কেনে বহুত সোৱাদ লাগিলে কাৰণ ধুনীয়াকে মানে সময়মতে ধুনাকে মিলাই মিলি দিছে যে আমি আকৌ বনালে মানে পতাপত বনাই মেলি দি দিওঁ আৰু
হয় হয় আহিব এদিন মই হেৰি ৰান্ধি খোৱা অ আজিলৈ আহিছো এওঁ মানে অফিচৰ পৰা আহিছে আৰু ঠিকে আছে
অ ঠিক আছে ঠিক আছে ঠিক আছে আপোনাল লগেও আহিব বাৰু দেই
হয় হয় হয় ৰাখিছো দেই অ
অ ঠিক আছে দিয়